হেল্ল'
হেল্ল'
অ', ক'ত আছা?
ভাৰত
কি কৰি আছা?
এ! আছোঁ এনে।
ভাত পানী খাই, অ', অ' মইয়ো এনেই গাটো ধুই আহিলো। এনেই পৰিছো বিচনাত।
উ'ম।
বাকী মই ভাত খালো। তুমি ভাত খালা?
উম খালোঁ। খেলিব নোযোৱা?
খেলিব, অলপ দেৰিকে যাম।
অ', যি ৰ'দ দিছে এতিয়া এনেও নাযাওঁ?
উ'ম, উ'ম আকৌ তোমাৰ এ! দিন দীঘল হ'ল ন। ৰাতিডাল ছুটি হ'ল।
হুম।
বাকী ভাত পানী?
খালোঁ, খালোঁ।
উ'ম, খেলিব কেইটামানত যাবা?
যাম পাঁচটামানত।
দহটা মানত যাবা?
উম।
বাকী ভাত কি দি খালা?
আজি ভাজি ভাত।
ভাজি ভাত ন।
উম।
ঠিকে আছে। হেৰি, মোৰ তোমাৰ এই মাংস আছিলে।
উ'ম।
তাকে খালোঁ।
উম।
বাকী হেৰি, এক্জাম দিলা আজি?
দিলো।
কেনেকোৱা হ'ল?
ভালো হোৱা নাই, বেয়াও হোৱা নাই।
হয় নেকি?
উম মানে পাছ কৰিম আৰু।
পাছ কৰিবা আৰু ন।
টো উঠিব যেনে তেনে আৰু ভূলে শুদ্ধই।
উম।
মুঠিব আৰু মানে এটা, এটা পেজো কম স্পিড হোৱা নাই মোৰ লিখা।
হয় নেকি।
বেছি লিখা নাই, তোমাৰ মই দছটা লিখিছোঁ মাত্ৰ।
দছটা লিখিছা? মানে দছ নম্বৰত এটা পাওঁ, তোমাৰ চাৰে সাতটা পালে পাছ নেকি?
সেই, তেনেহ'লে। তাৰপৰাতো ভুল হ'বই।
কিমান ভুল হ'ব মোৰ
তুমি কেনেকোৱা কৰিলা?
মই ন নম্বৰ মানৰ কৰিলোঁ নেকি।
একেই দেখোন।
ন নম্বৰও কৰা নাই চাগে।
ইমান টান পেপাৰ কাটে।
উম আৰু তোমাৰ পঢ়াত যে মোৰ মনোযোগে নোহোৱা হৈছে জানা।
মোৰো।
এ কি হ'ব মানে বুজি নাপাও দেই।
পাচতা উ।
অ', কি এতিয়া কি ফুটবল খেলিবা চাগে।
উম।
ক্ৰিকেট নেখেলা
ক্ৰিকেট ক'ত খেলিবা পানী হৈ যায় যে পথাৰডাল খেইডালতো বেয়া কেইদিনমানৰ পাছত হাল বাই দিব।
তোমাৰটা ভাল তোমাৰো ফিল্ড এখন আছে আমাৰ যে সেইখনো নাই। মিছন চাৰিআলি যাব লাগে।
সেইটো হয় বাৰু।
ইয়াৰপৰা ওচৰো নহয় দূৰ হয়।
সুবিধা হয় কিন্তু।
আৰু খু খোজকাঢ়ি গ'লে বহুত ভাগৰ লাগে প্ৰথম কথা, স্কুটি লৈ গ'লে পুলিচ থাকে।
হয়।
চাইকেল মাৰি গ'লে আকৌ প চাইকেলৰ পামে খতম হৈ যায়।
জ্বালা মানে ম
আৰু এটা নাযায় ন বহুত গাল যায়, ডাবল চলোৱাটো মুস্কিলৰ কথা। সেইকাৰণে নাযাওঁ ইয়াতে খেলিম। উম, এতিয়া ইয়াত খেলি মজা নালাগে, কি কাৰণে কোৱাচোন? এডাল টিমত যদি বিশটাকৈ খেলে
সেইডালে এডাল টিমেই মানে এইডাল দুডাল টিমো পোৱালি দেখোন।
এ সৰু জেগা একদম সৰু জেগা। আমাৰ আমাৰ স্কুলৰ ফিল্ডটো যিমানটো স ইমানটোৱে খালি বহল মানে বহলটো সৰু, দীঘলটো ঠিকে আছে। বহলটোহে কৰোঁ।
লাগে
তোমাৰো এটা খেল চেল নাপাতে নেকি?
আমাৰ খেল পতাৰ কথাটো ভাবিহে আছে।
পাতা ফুটবল এখন আমাৰ টিম এটা লৈ যাম।
খেল এখন তাকে
সৰুকৈ পাতি দিয়া।
ভাবিছো তাকে।
বেছি নহয় শুনা এক হেজাৰ টকা জইনফিছ কৰা জিকিলা দহ হাজাৰ টকা দি দিয়া। আৰামত দহ বাৰটা টিম আহি যাব ফুটবলৰ।
গম পালা। আৰু ফুটবলৰ টীম নহয় এইটো কথাই বেয়া। ক্ৰিকেটত বহুত টিম হয় কিন্তু ফুটবলটো চবেই খেলিব নিবিচাৰে যে এইডালেত বে
কিছুমানে ফুটবল খেলি ভালেই নাপায় আমি কেইটামানহে ফুটবল খেলি ভাল পাওঁ ধৰা।
আৰু কিছুমান ভয় কৰেও মানে ভৰি চৰি মাৰা মাৰি যায় না।
অ', কিছুমানে ভয়ৰ কাৰণেও নেখেলে বাৰু।
মোকতো ডক্টৰে খেলিব মানা কৰিছে মই তেতিয়াও খেলো।
মোৰতো তোমাৰ ভৰি ফুলিয়ে আছে, ফ্ৰেকচাৰ হৈ গ'ল নেকি ঠিক
মোৰতো এখ এখন ভৰি দুবাৰকৈ গ'ল, তাৰপিছত এইবাৰ ডক্তৰে কৈছে তুমি যদি এবাৰ দুখ পোৱা এবাৰ প্লাষ্টাৰ কৰি পেলাই থ'ব লাগিব তোমাক। মই চোন আগতে লাহে ধিৰে খেলো, তেতিয়া খেলিবাই বোলে মোক কয় খেলিবই লাগিব।
খেলিবতো লাগিবই ন। ডাক্তৰে কি বুজি পাব সেইটো কথা। বাকী, গৰম বন্ধও পালেহি আৰু ন? হেল্ল'। হেল্ল'। হেল্ল'।